কি কৰি আছা?
এ কি কৰিবা টিউচনৰ পৰা আহি এনে বিচনাত পঢ়ি আছিলো তুমি
মইো এনেই বহি আছো।
অ',
স্কুল গৈছিলো অ,
অহ ',
তাকে যি একেবাৰে নকবা আৰু যি গৰম নহয় ওলাই যাবলৈ মন নাযায়।
অ, ইমান এইবাৰ গৰম পৰিছে মাথা চাথা বেয়া হৈ গৈছে।
উম - উম নকবা আৰু।
বাকী এবাৰ ফুৰিবলৈ যাবা নে নাই।
অ, ফুৰিবলৈ যাম তাকে মানে হেৰি এটা প্লেন এটা বনাইছো। তোমাকো বোলো সোধো ইহত ত, এইফালে তোমাৰ হেৰি ফালে যাম বুলি ভাবিছা নামেৰি চামেৰি চাইডে
আচ্ছা। গ'লে এনে কোন - কোন যাবা?
এ আমি লগৰ খিনিয়ে যাম তোমাৰো দুজনমান উলিয়াই লবা লগৰ।
ঠিক আছে বাৰু দিয়া মইো সুধিম
অ, সুধিবা তাক বোলো তোমাক কথাটো জনা ইহতে মানে তোমাক কবলৈ দি আছিলে। তুমি যাবানে নোযোৱা মই বোলো কম দিয়া তোমাক সনেকুৱা বুলি ক'লো আৰু।
অ, মই বোলে আকৌ মোৰ লগৰ দুজনী মানকো কম আৰু।
অ - অ কবা - কবা।
অ, তেতিয়া মানে বেছি মানুহ হলে ভালে লাগিব।
অ - অ সেইটোৱে বেছি মানুহ হলে ভাল লাগিব।
বাকী ঘৰত সবৰে ঠিক আছে? অ, আছে - আছে ঠিকে আছে।
বাকী চাহ টা খালা?
চা মই নাখাও টিউশচনৰ পৰা আহিছো ভাবিছো কি খাও এতিয়া ভাবি আছো।
অ', বাকী কিহৰ টিউচন গৈছিলা?
মোৰ আছিলে ছাইন্সৰ।
অ, আচ্ছা।
আহ, কিহত পঢ়ি আছা তুমি?
মই তোমাৰ এইবাৰ হেৰি হাইছেকেণ্ডাৰী ছেকেণ্ড যাৰ
আচ্ছা - আচ্ছা।
তুমি?
মই এইবাৰ ক্লাছ টেনত।
অ, আচ্ছা। বাকী
ওলাই চোলাই যোৱা নাই আবেলিকে বাহিৰলৈ?
আবেলি ওলাই যাওঁ বাৰু দে। অলপমান লাহে মানে আগতে সোনকালে গৈছিলো এতিয়া অলপমান দেৰিকে যাওঁ। ৰ'দতো তোমাৰ থাকে ন? অ আমাৰ গাও গাও।
অ গাঁৱত ভালেই লাগে।
উম,
আমাৰ আগত নে মানে কি আমি ভাড়া ঘৰত আছিলো।
অ,
টাউনত আছিলোঁ ন আগতে
উম উম,
এনেকা নালাগে এতিয়া এইফালে পথাৰৰ জেগাত ধুনীয়া মজা লাগে ওলাই যাবলে আবেলিকে পুৰা ফ্ৰেছ ফ্ৰেছ লাগে।
অ আবেলিকে ওলাই গলে বহুত ধুনীয়া লাগে মানুহ চানু বিলাকো লগ পোৱা হয় ন?
এইটোৱে এইটোৱে ভাল লাগে।
উম টাউনৰ চাউন চাইডে এইবিলাক সোমাই কৰি থাকিলে মানে কিবা লাগি যায়গৈ।
আৰু গোটেই ঘৰ সোপা লগা লগি, চাউণ্ড
সেয়ে নকবা আৰু।
উম অশান্তি এইফালে গাও চাওঁত থাকি পেলাই ভাল লাগে।
মানু চানু বিলাকো আহি কৰি ফুৰে ভাল লাগে মানে।
উম ভাল লাগে, তাৰ তাৰ টাউনত মানুহ কেশ এমাহৰ মূৰত এবাৰ লগ কৰিবলে আহে আৰু। এইফালেতো এনেই সোমাই যায়হি চাই যাওঁ বুলি ছোৱালীজনীকে চাই যাওঁ।
এতিয়া সেইটোৱে ভাল লাগে।
সেইটোৱে টো। অ টিউচন পৰা আহি পেলাও ওলাই যাবলে ভাল লাগে।
অ, ময়ো ওলাই কৰি যাওঁ বাৰু তে
উম আবেলি কি খালা।
তাকে চাহ তাহ খালো এতিয়া ঘৰতে
অহ
আকৌ কি খাওবা।
উম ভাত চাত বনাব বনালে নাই?
অ বনা'ও বনা'ও।
অ জানা বনাব।
জানো জানো।
চ'ব জানা।
চ'ব মানে অলপ চলপ জানো আৰু মানে। ইমানো হেৰি নহয় আৰু
তাকে
বাকী মানে ভাত দালি চিকেন এনেকে মানে বনাই দিব পাৰো আৰু ধৰি লও।
অ' চাই থাকিলেই হৈ যায়।
উম, উম
হে
সেয়া
তাকে ফুৰা প্লেন টো হেৰিত যাব পাৰা এনেকে অৰুণাচলৰ ফালেও যাব পাৰা। যদি যাব বিচাৰা মানে অকমান যদি দূৰ ঝৰ্ণা অ' অৰুণাচল নোৱাৰিবা পানী হেৰি কৰিছে অৰুণাচল
পানী হেৰি কৰিছে অ
অ অৰুণাচলত নোৱাৰিবা না না হেৰিত এখন পাৰ্ক খুলিছে চাইছা নে বাৰু?
অ', পাইছো।
অ', তাতো বহুত ধুনীয়া এডভেঞ্চাৰ্চ কিবা কিবি আছে, তাতো যাব পাৰি কিন্তু দেই। মজা আছে জেগাটো যাম যাম ভাবিয আছে এইবাৰ মই তালে।
অ', তেনেহ'লে তাতো তালৈকো কৰো দিয়া নহ'লে প্লেনটো।
অ' মানে নহয় মানে সেই জেগাতটো মানে সঁচাকেও বহুত ধুনীয়া মানে এতিয়া কি হেৰি কি বুলি কয় নাম বিলাক নামটো মন নাই কিন্তু গুৱাহাটীত আছে। নতুনকে খুলিছে আৰু বহুত মানে কিবা কিবি বস্তু আছে আৰু তাত মানে আমি হেৰি কৰিব পাৰিম। কৰিব পৰা মানে তাতে এবাৰ যাম বুলি ভাবি আছো মই চামাৰ আ ভেকেচনত মানে চাওঁ কি হয় যদি যাওঁ তোমা তোমি তোমালোকৰ লগতে যাব পাৰিবা যদি একেলগে যাওঁ আমি।
অ 'অ'
চাবা তুমি উ
উম, এ মই লগৰ খিনিকো ক'ম বাৰু দে
উম, কবাচোন অ', ক'বা।
কেইদিনমান থাকি অ'হাওঁ হ'ব ঘৰতে এনেই ইমান দিন সোমাই আছো নহয়।
ত' সেইটো কিমান থাকিবা আৰু ঘৰত মাথাতেহে বেয়া হব।
মাথা চাথা বেয়া হৈ যায় সচাকে।
উম, আমাৰ আকৌ এটা টিউচন ৰেগুলাৰ দিছে ছাৰে। কি তাৰ মিলাব লাগিব তিনদিন মান বন্ধ দিবলৈ ছাৰজনক।
অ' মিলাবা মিলাবা।
উম, গৰমত যে কি কৰো কি নকৰো হৈ যায় মানে গাদালু লাগি যায়।
এ বাৰ ওলাই যাবই মন নাযায় আকৌ যে টিউচন বিলাক থাকিলে নক'বা আৰু। তোমাৰ মানে?
উ, সেইটোৱে।
আগতে আমাৰো এনেকুৱা, একেবাৰে তোমাৰ স্কুলৰ পৰা বাহিৰে, বাহিৰে যাব লাগে টিউচন।
আহ।
সেই তোমাৰ কাপোৰযোৰ মানে সলাওহে আৰু সলাই পেলাই খোৱা, চোৱাতটো কথাই নাহে আৰু। ডাইৰেক্ট টিউচন।
উম,
আহি তোমাৰগে সন্ধিয়া পাওঁহি। অ', টায়াৰ্ড হৈ যাওঁ। আৰু তাৰ পিছত টিউশ্যনৰ পৰা আহি পেলাই যে পঢ়িব নোৱাৰা আৰু তুমি।
এ, একদমেই নোৱাৰি টিউশ্যনৰ পা আহি পঢ়িব ভাবো কি আজি পঢ়ি দিম ৰে-ৰেষ্ট তুষ্ট লম ৰ, ইমান কিন্তু একদম তায়াৰ্ড হৈ যাওঁ, একদম মনেই নবহে পঢ়াত।
আ, আকৌ ৰাতিপুৱা টিউশন থাকে যে কেতিয়াবা তুমাৰ ধৰিলও আমাৰ ধৰিল থাকে তোমাৰ ছটা মানত অ', অ', ছটা মানৰ পৰা থাকে সোনকালে যাব লাগে ৰাতিপুৱা। আৰু এটা ছয়টা মানৰ পৰা তোমাৰ এইট থাৰ্টি মান লৈকে কৰি দিয়া ন। ত, একদম মানে স্কুলীয়া ইউনিফৰ্ম কৰিয়ে যাব লাগে মানে আৰু ডাইৰেক্ট আকৌ স্কুল।
অ' সেইটোতো আৰু হেৰি ঝেমেলা।
টো যে নকবা আৰু ত, কেনেকে যে সেইকেইদিন যে এনেকুৱা লাগে নহয় এ, নাযাও, নাযাও লাগে মানে তোমাৰ।
তোমালকৰটো দিয়া তুমি কি মানে চাইন্ঞ্চ কি হেৰি লৈছা?
মোৰ তোমাৰ আৰ্টছ।
আৰ্টছ ন। মই আৰ্ট লম বাৰু। চাইন্সো এটা এতিয়া তো আমাৰ য চাইন্ঞ্চটোতো হেৰিয়ে পঢ়াই ন মানে এটা টিচ্ছেৰে পঢ়াই দিয়ে। ইলেভেনত চাইন্ঞ্চ লোৱা খিনি আকদম চ বেলেগ হেৰি বেলেগ কেমেষ্ট্ৰি বেলেগ তেনেকা। এইছোনত বেলেগ- বেলেগ অ, সেইটো দিগদাৰ হয় আৰু। এটা - এটা নে এবাৰ কিবাহত টিউছন লৈছা।
এইবাৰ নাই, মই লোৱা নাই এইবাৰ।
অ',
তই, মই নিজে হেৰি কৰিছো বাৰু।
চেলফ স্তাদীটোয়ে চবতে বেছি মানে হেৰি হয় মানে ইম্পৰ্টেন হয় তুমি যদি দহটা ত লৈ ছেলফ ষ্টাডি নকৰা তোমাৰ একোৱে লাভ নহ'ব।
অহ ',
মইতোতো এটা টিউচন ল'ম বুলি কৈছিলো, মেথছটো। মায় নাই-নাই। এইবাৰ ক্লাছ টেন কেনেবাকে একজাম বেয়া হৈ যাব। এই, যোৰ যবৰজস্তি লোৱা হৈছে।
এ, সটো হয়। মোৰো ক্লাছ তেনট মাটচ আৰু চাইন্ঞ্চ।
অ', চাইন্ঞ্চ পাৰোয়ে মানে ইমান এটা বেয়া নহয়। মে তো ভালেই কিন্তু তথাপি মাটছ ভয় লাগে ন, যি, টি কুৱেশন আহি যাব পাৰে।
অ', - অ', সেই সেইটো নোৱাৰে ৰিক্স ল'বলৈ। সেইটো টিউচন লাগিব, মই ছেবা।
অ, আচ্ছা, মই চি, বি, এচ, চি বাৰু।
উম, সে লাগেই, টিউচন বিলাকৰ সেয় আৰু। এইকেদিনেই কষ্ট কৰি লোৱা।
এই তাকেই, এই কেইদিনেই আৰু। দুদিনমান পিছত, ইলেভেনত চাগে ইমান পঢ়িব নালাগে, মানে নাইন আৰু ইলেভেনটো টান বুলি কয় আৰু।
অহ।
তাৰপিছত ঠিকেই হৈ যাব, ভাবো কিন টেনটো পাছ কৰিলে হৈ গ'ল আৰু, তাৰ পিছত আহিব টুৱেলভ, টুৱেলভটো পাছ কৰিলে হৈ গ'ল, ডিগ্ৰী আহিব মাইক অ এইটো।
আমিও এডালৈকে ভাবি থাকো, মানে আমি লগৰ বিলাকে এই ট্ৰেইনটো কেনেকে যায়। তাৰপিছত টুৱেলভ টো তাৰপিছত আকৌ বি এ
জালা
একদম নকবা আৰু।
উম সেইবাৰ দি লওচোন দেখা যাব পিছতকে কি হয়।
এ ভাল হ'ব ইমান বেছি টেনচন নল'বা।
টেনচন হবলে পঢ়াই নাই মই।
হে হে তোমালোকৰ এক্সাম?
এক্সাম আমাৰ এটা গ'ল হৈ গ'ল এ অ, মানে পি টি ওৱান টো এতিয়া দুই নম্বৰটো ছেপ্টেম্বৰত আছে।
অ,
দিন আছে কম্লিট কৰি থব লাগিব চব আগতেই নহবা এক্সাম আগত মা মোৰ মানে কি হৈ মোৰ মানে ব্ৰেইনতটো ভাল নহয়, মই পঢ়িব বহুত লাগে।
উম,
বহুত মই এনিটাইম পহিয়ে থাকিব লাগে ত' তেনেকা হয় ন।
অ',
সেইটো কাৰণে মানে আগতে মই এক্সামৰ আগত তিনি চাৰিবাৰ ৰিভাইজ নকৰিলে চব পাহৰি যা পাহৰি যাওঁ লাগে
অ',
হেনেকাা হয় মানে মোৰ সেইকাৰণে বহুত দিগদাৰ মানেও বহুত বেয়া লাগে মনটো, বহুত লাগে কাৰণে।
চি বিএছ ই খিনি যে বহুত বাৰতে দিয়ে, আমাৰ ছেবাৰ খিনি বাৰতে ইমান হেৰি নহয়।
অ', এইটো মানে, ছেবাৰ মানে মইতো আগতে ছেবাতে পঢ়িছিলো ক্লাছ ছিক্সলৈকে। মানে আউ সেবাতে পঢ়া ন, ত' গম পাওঁ মানে মেথছ ধৰা তোমাৰ এডভানস নল'লে, বাহিৰ পৰা মেতছ নাহে কেতিয়াও। আমাৰ কিন্তু আ আৰ ডি শৰ্মা, আৰ এছ আগৰৱাল, কুৱেছ্ৰন বেংক ক্লাছ তেনতেই কৰিব লাগে। চেবাই নালাগে, চেবাই নকৰে। নকৰে সেইটো এটা। তেনেকুৱাই আৰু। এয়া তুমি ক'বা, তেতিয়া মে মই ক'ম তেতিয়াহ'লে ন হেৰিটো। উম, যোৱা কথা তোমাক কম তাৰপিছত অ', জনাবা তুমিও, কোন কোন যায় কোন কোন নাযায়?
অ', মই জনাম দিয়া। কোন কোন যায় লগৰখিনি? আহ।
ঠিকেই আছে দিয়া, উম উম।